এনেই আছো।
খালে?
ভাত খালো, খালোঁ।
ময়ো এনেই আছো।
ভাত খালেনে আপুনি?
খালোঁ খালোঁ, ভালনে আপোনালোকৰ?
ভালে ভালেই।
অ' আমাৰ ঘৰত খবৰ খাতি ভালে তোমালোকৰ ফালে?
ভালেই ভালে।
অ' এই তোমালোকৰ ফালে পানী বাঢ়িছে বুলি কোৱা শুনিছোঁ।
অ' তাকে মঠাৰি এটা ভাগিলে আকৌ।
অ' আ তোমালোকৰ ঘৰ সোমালে নেকি?
আমাৰ ঘৰত নহয় ওচৰ, অলপ মানে পানী চানী আহিছে আৰু।
অ' অ'। মই ভাবিছিলো তোমালোকৰ ঘৰত সোমাইছে নেকি বুলি ক যদি মানে প্ৰব্লেম হয় আমাৰ ঘৰত আহিব পাৰিবা।
অ' প্ৰব্লেম হ'লে মানে প্ৰব্লেম ইমান এটা হোৱা নাই বা।
অ' যদি প্ৰব্লেম হয় আহি যাবা দেই আমাৰ ঘৰত লগালগ।
অ' যাম যাম যাম।
কিহেদি বনালে আজি ভাত?
আজি এই দালি আলু
অ'। আৰু, কণী ফ্ৰাই বনালে, আচ্ছা, আচ্ছা।
দাংগোডী আৰু আলু
ভাজি কৰি তৰকাৰী বনালে নিকি? অ' অ' অ' তো আপোনালোকৰ মই মই কিহেদি বনালো, এই দুপৰীয়া সাজ খালো ন। এ মানে গধূলিও বনাব মন নাযায় আৰু ইমান গৰমত কিমান আৰু মানে জুই ধৰি থাকিব। সেইটো মানে দুপৰীয়া গলে এই চাৰিটা পাঁচ মান বজাত বনাই খালো। তাকেই আজি ইমান এটা হেৰি নহয় ঔটেঙা দালি আলু সেনেকেই আৰু খালো নিৰামিষকে।
নিৰামিষ তোৱেই ভাল।
অ' নিৰামিষটোৱয়ে ভাল সদায় মাছ মাংস বেয়া নহয়। উম, বাকী মানুহ শুলেই নেকি নেকি
আছে বহি আছে।
অ' বহি আছে, গৰম কেনেকুৱা পৰিছে?
গৰমটো পৰি আছে দেই বহুত।
অ'।
আজি ইমানেই গৰম পৰিছে মানে।
অ' আমাৰ এইপিনেও মানে বহিবলৈ শান্তি নাই মানে উঠি থাকিবলৈ শান্তি নাই বহি থাকিবলৈ শান্তি নাই খোৱা শান্তি নাই ইমানেই গৰম পৰিছে নহয়। কাৰেণ্ট যায়গে অহা যোৱা, আৰু এটা কথা মন কৰে নাই ঠাণ্ডা চিজনত ইমান এটা কাৰেন্ট নাযায় এই গৰম দিনত ইমানেই আহা যোৱা ইমানেই অহা যোৱা হয় নহয়। কাৰেণ্টৰ ডিষ্টাৰ্বটো বেছি হয় এই গৰম দিনত।
ইমান ডিষ্টাৰ্ব দিব?
ইমানেই ডিষ্টাৰ্ব দিয়ে অ' কাৰেণ্টটো মোৰ কিন্তু বহুত খং উঠে। এই ৰাতি কিন্তু মোৰ ইমান গৰম নুঠে, ৰাতি বাৰটাৰ পাছত বাৰটা আগলৈকে ফেনখন লগাই থৈ দিলেও হয়। বাৰটাৰ পাছত ইমান এটা মানে গৰম নুঠে ঠাণ্ডা এটা লাগে। কিন্তু কৈ এইকেইদিন এ, অ'। ধুব লাগিব আকৌ, ইমানেই গৰম।
ইমানেই গৰম মানে থাকিব নোৱাৰি ন'।
অ' মই কি কৰো এ, মানে এইকেইদিন মানে বতৰটো এ, দিনত বহুত ৰ'দ ৰ'দ দিয়ে ৰাতি হ'লে আকৌ মেঘটো চাবচোন গুৰম গাৰাম কৰি আনে গোটেই ঢেৰেকনী চেৰেকনি বি বিজুলী মাৰি ভয় নালাগে জানো, সেইটো কাৰণে কি কৰোঁ, আগ আগ মানে যিমানেই গৰম লাগিলেও গা পা ধুই মেলি মানে ফেন চেন ইমান এটা নচলাও অলপ অলপ অলপ মান হাৱাতো খাই লও তাৰ পাছত আকৌ অফ চফ কৰি শুই থাকো, ভয় লাগে ন' ডেৰেকণী চেৰেকণী মাৰি দি থাকে নহয়, কাৰেণ্টৰ বস্তু ন'। উম, এবাৰটো কাৰেন্ট চৰ্ট লাগিলোয়ে, সেই যেন তেনে বাচিছোহে।
কেনেকৈনো লাগিলে?
ইচ চাৰ্জত গোটেই মোবাইল চোবাইল লগাই থৈ দিছে এখন মানে ব'ৰ্ডত, তেনেকৈ আৰু এৰুৱাতে কিজানি শ্বৰ্ট মাৰিলে তেনেকে লাগিলোঁ।
বহুত ভয় দেই, এইটো যে
অ' ভয় ভয়, বহুত ভয়। হেল্ল' আপুনি শুনিছেনে?
অ' শুনিছোঁ শুনিছোঁ। আপুনি শুনিছে নাই?
অ' শুনিছোঁ শুনিছোঁ। ক'বাত যাব নেকি?
এ, ফুৰিবলৈ যাম বুলি ভাবিছোঁ আৰু।
ক'ত ফুৰিবলৈ যাব বাৰু? গ'লে মোকো লৈ যাবচোন ক'ব, মই মানে যোৱাই হোৱা নাই কিমান বচ বছৰ হ'ল অ' দুবছৰ তিন বছৰ হ'ল।
যাব নেকি আপুনি আমাৰ লগত?
তাকে চাই লওঁ ৰ'ব যদি সময়ে যদি মিলে তেতিয়া মিলাই পেলাই যাম।
অ' যা যাব যদি ক'ব আকৌ।
অ' যাম যাম। কলেজ চলেজ বন্ধ হয় নাই এতিয়া এইটো টাইমত?
অ' তাকে ফুৰাটো বহুত মানে এইটো টাইমত বেছি হয় ন'?
উম, এইবোৰ মাতটো কিবা বুঢ়ী বুঢ়ী টাইপৰ লাগে নেকি?
নালাগে নালাগে।
অ'। মানে চবে কয় আৰু ক'লে যে তোমাৰ মাতটো এনেুৱা তেনেকুৱা লাগিছে বুলি সেইটো মানে সুধিছোঁ মানে কেনেকুৱা লাগিছে। ছে তোমাৰ
ভালে ভালে।
আচ্ছা।
এই গুৱাহাটী যাম বুলি ভাবি আছোঁ।
গুৱাহাটী গুৱাহাটী এতিয়া ইমান গৰমত গৰমটো চাগে বেছি পৰি পিছে হেই অৰুণাচল চাইডে গলে ভাল হ'ব বুজিছা? অৰুণাচল চাইডে যাওঁ বলা।
ব'লা ব'লা নামচাই যাম ন'? এই টকছিকা চেভেন কেজ যে বেছি ভাল যেনেকে নেকি তলৈ যাবলে
উ বেয়া নহয়তো টকচিতানে এই মানুহ বিলাক বহুত গৈছে নহয়।
অ' থিকে।
উম, গ'লে তোমাক ক'ম বাৰু।
ক'ব
উম, তোমাক জনাম অ' মই ক কৰিম কৰিম।
বাকী খবৰবিলাক ভালেই ন।
অ' কি কৈছে।
বাকী মানে মানুহবিলাকৰ খবৰ ভালেই।
আজি হ'বলৈ দ আজি হ'ব দিয়ক মানে। হেল্ল'অ'এতিয়া থয়ছো কয়ছো ফোনতো থয়ছো।
অ' হ'ব দিয়া। সেই